হেল্ল
হেল্লৌ', অ কি কৰি আছ, অ অ এনেই আছো এ নহয় অ বেয়া নেপাবা ভাইটিটো জমনি কৰি আছিলে
অ
কোৱা এনেই খবৰ ভাল ঘৰত চবৰে
ভালেই তোমাৰ
মোৰো ভালেই বৰ্তমান কি কৰি আছা?
বৰ্তমান মই এতিয়া পঢ়ি আছো
অ অ নহয় নহয় কৰি কি আছা মানে এতিয়া? এনেই এতিয়া অ এতিয়া পঢ়া শুনাত ব্যস্ত পঢ়াৰ লগতে কি কৰিবানো? মাৰিলে
হি হি হি
হেল্ল'
অ
অ পঢ়াৰ লগতে কি কৰিবা অ আমাৰ ঘৰত এনেকাই ভাইটি এটা ভাইটি এটা আছে বহুত উৎপাত কৰে তাক মায়ে মাৰিছে পঢ়া শুনা নকৰে মানে ফিউচাৰক লৈ একোৱেই নাভাবে সি তুমি কি ভাবিছা ফিউচাৰক লৈ
মই এতিয়ালৈকে ভাবা নাই
ভাবা নাই অ বিজনেচ বিজনেচ লাইনত যাব পাৰা যদি এনেকা মই বিজনেছ লাইনতে বিজনেছ যাম যদি পঢ়া শুনাত তোমাৰ ইমান ৰাপ নাই ন এতিয়াৰ পৰা বিজনেছ ষ্টাৰ্ট কৰি দিয়া আৰু
উম
যেনেকে দেখা নাই নেকি এজনী ছোৱালীয়ে যে যোনটো ওৱান থাউজেণ্ড মাত্ৰ ওৱান থাউজেণ্ড ৰুপিজ দি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিছিলে ফুলৰ এতিয়া তাই কৰৌৰৰ মালিক হৈ আছে মানে তাৰ নিজৰে ব্ৰেণ্ড বনি গ'ল এটা ইণ্টাৰনেটত ভাইৰেল হৈ আছে মানে কথাটো
আচ্ছা, মোৰ এক হেজাৰ টকা এটা মাৰ পৰা খুজি আজি খুলিব লাগিব কিবা এটা -
উম নহয় সেইটো বুলি কোৱা নাই, তোমাৰ যি মৰ্জি তুমি - টো কৰা ভাই। জব কৰিব মন আছে জব কৰা।
উম।
যিমানে যি নহওক যিমানে যি নহ‌ওক বিজনেছতে আৰু বেছিটো ন প্ৰফিট।
হয় বাৰু।
হয় টো মাজনি মই টুৱেলভ -
হব।
হব। মইয়ো নিজৰ বিজনেছ কৰো মানে। অ কিমান হেণ্ডমেড বুকে।
কিহৰ?
কিহৰ? হেণ্ডমেড বুকে। অ। বেছি নহয় আৰু মানে ধৰ নিজৰ খৰচা পাতি ওলাই যায় আৰু মানে। উম উম।
মোৰো আছে বিজনেছ এটা বাৰু।
ছাগলী। কিহৰ?
মই চেণ্ডেল চিলাওঁ।
সঁচাকে নে?
সঁচাকে।
তোমাৰ হয় নে, এইটো পাপাক তুমি যোৱা?
হে হে?
হে হে? তোমাৰে হয় নে, এইটো পাপাৰ দোকানত তুমি যোৱা কেতিয়াবা কেতিয়াবা?
আৰে দোকানটো মোৰে হয়।
অ অ এই এইটো কৰিব কাৰণে লাজ নালাগে নে? কামত লাজ কৰিলে লাভ হ'ব নেকি? কলেজত কেনেকে টাইম দিয়া নহলে তুমি এইটো কৰিলে?
চব মিলি যায়।
মেলি যায়, কি মেলি যায়?
সন্ধিয়া পৰা ব
আচ্ছা, মেনেজ হৈ যায় ন? কিমান হয় নো ইনকাম?
দিনটোত ইনকাম হৈ যায় এনেকা ছশ সাতশ টকা এটা।
আকৌ তুমি সন্ধিয়া বহা বুলে আকৌ।
সন্ধিয়াই।
এনেই এইটো সময়ত কথাটো কৈছো দিছো গোটেই দিনৰ কথা। গোটেই দিনৰ হলে সন্ধিয়াহে বহা তুমি।
অ মানে সন্ধিয়াই ভাবি লোৱা।
অ সন্ধিয়া এটা সন্ধিয়াত তুমি ইমান এগাল বিক্ৰী কৰা নে? মানে দিনটোৰো অলপ মানে আছে চব্জি দোকানো আছে বোলো। অ অ।
সেইকাৰনে।
চিলাই থাকো চিলাই থাকো নন ষ্টপ চিলাই থাকো মানে।
আজিকালি বহুত কম পইচা পাইছো বিশ ত্ৰিশ
অঁ।
অ।
হেল্ল'!
অঁ।
আৰু কোৱা ভাত চাত খালা? উম উম অঁ মা কাৰনে ভাল। ই
উম
হেল্ল'!
অহ।
কোৱা?
কোৱা
মই কৈছো আজিয়ে লৈ যোৱা। দিলা নেকি কেনেকুৱা লাগিছে হেল্ল'! পইচা দৰমহা পাব দহ তাৰিখে দিম আজিয়ে দিম।
হেল্ল!
অঁ।
অ' হেল্ল'। অঁ ভাত খাইছা?
খাম এ
খাম এতিয়া। আপুনি? অ মই ভাত খাইছো।
আচ্ছা। উঠিলেও তোৰ বিচনা যে মই ঝাৰিব কৈছো, সি শুই আছে তাৰ আৰামত। অ অ অ অ। অঁ যা যা কিবা তাৰমানে এহেতে অ' মই এই মায়ে কিবা বস্তু আনিব দিছে।
অ অ অ তোমাৰ মা হাউচ ৱাইফ নেকি?
অঁ।
আচ্ছা আচ্ছা। পাপা আছে?
পাপা আছে।
কি কৰে?
আমাৰ পাপাৰ হোটেল আছে।
অ' মোৰ পাপাৰো, চেম।
হা'!
হা'! উম।
অ'।
অ'।
তুমি ক'ৰ, অসমৰে হয় নে?
অ' অ'।
অসমৰ ক'ৰ?
অসমৰ ক'ৰ? অসমৰ ইয়াৰে অসমতে আৰু।
নামটো কোৱা, ক'ৰ?
হেল্ল'!
অ'।
নামটো কোৱা জেগাৰ?
জেগাৰ? অ' নাই-নাই অসমৰে। তুমি ক'ৰ?
মইয়ো অসমৰেই।
অসমৰ ক'ৰ? অসমতে, সেইটোৱে মইয়ো। অ' অ' অ' ৰাতিপুৱাৰ পৰা বহে মানে।
অ'।
নিজৰে ষ্টাৰ্ট কৰিছে বিজনেছটো মানে, অকলে কৰিছে।
আচ্ছা ঠিকেই।
অ' বিজনেছ থাকিব লাগে মানুহৰ।
বিজনেছত লাভ বহুত।
উম, মোৰ পাপাই বিজনেছ কৰা বিশ বছৰ মানেই হ'ল।
হা।
হা'? অ' নাই বাহিৰলে গল।
আৰু কোৱা।
তেওঁ
হা'?
ফুৰিব-চুৰিব নোযোৱা নেকি তুমি? অ'-অ' ঘৰতে থাকি ভাল পোৱা নেকি? ট্ৰেভেলিং কৰি বেয়া লাগে, আচ্ছা ভালে ভালে ভালে।
মই দিনৰ মই গৰম দিনত মই ঘৰৰ পৰা নোলাওৱেই।
অ' অ', এনে সেনেকে ঘৰৰ পৰা ওলোৱাটো কথা কোৱা নাই মানে।
না-না'। হেল্ল'! হেল্ল'! হেল্ল'!